অ' শুনিছানে?
অ'।
অ' কি কৰি আছা এতিয়া?
এ, আছোঁ মানে, এ, পোৱালি এই টিউচন গ'ল?
অ', অ', অ', টিউচন গৈছে, ইহঁত ই তিনটাৰ পৰা আছিলে বুলি কৈছিলে। অ' ইহঁত কিতয়া আহিছে নে টিউচনৰ।
অ' বাকীকেইটা আহিছে বোলে।
অহ।
উম, সিহঁতৰ তিনিটা, তিনটাৰ পৰা হ'লে তেত দেৰ ঘণ্টা দেৰ ঘণ্টা ইফালে, তিনিটা চাৰি টা চাৰে চাৰিটা, ছয়টালৈকে হ'ব।
চাৰে ছটালৈকে হ'ব চাগে, চাৰে ছয়টালৈকে হব অ', চেণ্টাৰ ক্লাছ ছটা লৈকেহে আছে।
অ', মানে, তিনি ঘন্টা হ'ব ন, দেৰ ঘন্টা দেৰ ঘন্টা।
অ', তে দেৰ ঘন্টা বুলি কয়ে সে মানে, ইটো-সিটো কৰোতে কৰোতে কমিয়ে যায়গৈ টাইমতটো।
নহয় তথাপি দেৰ ঘন্টা টাইমটো টাইমেই ন। গতিকে সেইমতে হ'ব আৰু এতিয়া, উম।
মাছ-মাছতো আহে আহি কৰি আকৌ অকণমান সময় হেৰি লৈ কৈ, থৈ থবলৈ যাওঁতে ত' কিবা- কিবিহে কৰি থাকে। সহকাৰে নহয় বিশ মিনিট মান আকৌ লচ হৈ যায় আৰু।
অ সেইটো হ'বই আৰু অকণমানতো হেৰি হ'বই একেবাৰে কাৰেক্ট টাইমটো কেনেকৈ হ'ব, অঁ', সেনেকুৱা হ'ব।
উম, উম, অথন মানুহ জন যে সেইটো যে লৈ গৈছিলে এই এ নাই যি নাই ন নে, অ', যি নাই নহয় হৰ মন অ', এপিলটো যে। সেইটো যে পুলি লৈ গৈছে, অ', সেইটো আমাৰ ইয়াত হ'ব নহয় ন?
সেইটো আমাৰ অসমৰ কাৰণেই সেইটো অসমৰ -অসমৰ জলবায়ুৰ কাৰণে সেইটো। তাৰমানে অসমৰ জলবায়ুত হোৱা এই আপেলৰ ভিতৰত সেইটোৱেই। এইচ আৰ এম এন নাইনটি নাইন। সেইটো মানে অসমৰ জলবায়ুত হয়, মানে কি আমাৰ জেনেৰেলি কি হয় আপেল বিলাক মানে কি হয় আহ', কি কয়! এ ঠাণ্ডা দিনত হোৱা বস্তু। মানে ঠাণ্ডা ঠাইত হোৱা বস্তু, অ', সেইয়াই। ঠাণ্ডা ঠাইত হোৱা বস্তু সেইটো, গতিকে যিকোনো আপেল আমাৰ ইয়াত ততে নহয় কাৰণে কাৰণ আমাৰ ইয়াতে ত' হেৰিটো বেছি অকমান। ফৰ্টি ফাইভ ফৰ্টি চেভেনলৈকে হৈ যায়গৈ ন! গৰম দিনত ফিফটি ছেভেন মান হৈ যায়গৈ, গতিকে সেই হয় এইটো হৰমন নাইনটি নাইন বুলি যিটো আপেল আছে, সেইটো মানে কি হয়! ফৰ্টি ফাইভ ডিগ্ৰী চেলচিয়াছৰলৈকে তাৰ মানে কোনো প্ৰব্লেম। তালকে সি চাৰভাইভ কৰিব পাৰে আৰামত। সেইটো কাৰণে মানে কি বিশেষকে আমাৰ নৰ্থ ইষ্টৰ বা অসমত আৰু। সেই আপেল গছ তোহে হয় মানে, বাকী আপেল বিলাক যদিও- যদিও আনে মানে ইমান এটা ভাল নহয়।
সেইটো কাৰণে এতিয়া -এতিয়া সেই উঠনি অহা মানুহটো সেইটো হ'ল হাফলঙৰ মানুহ। হাফলঙৰ ছাইডে আমাৰ ইয়াতকৈ এনেও, গৰমটো কম বহুত কম।
অ', বহুত কম হ'ব, মই আকৌ শ্বিলং চাইদ বুলি ভাবিছিলো শ্বিলঙৰ চাইডে বুলি ভাবিছিলো, শ্বিলঙৰ চাইদে হলেতো সিহঁতেৰ তাতো হে নাচপতি -চাচপতি বৰ ধুনীয়াকে হয় এইটো ন সেইবিলাক? আমাৰ ইয়াতহে নহয় ইমান ভালকে। উম। অ', শুনিছো- শুনিছো -শুনিছো। মানুহক তুমি নাচপতি নিদিলা কিয়?
এই নাচপতিয়ে নাই আছিলে তাৰমানে দুটাল ক'ত সোমাই আছিলে। নহ বাকী এনে তাক এ আম চাম দেখুৱালো আম। এসোপা আছেই বোলে তাৰ তাত আম বোলে ধেৰ আছেই, মই আছে বুলি কলে আকৌ মই সেইকাৰণে দেখুওৱা নাই আৰু তাৰপৰা, কালি সি মানে তাক না ৰিকল লাগে আৰু এই সেইটো বস্তু দেখি পেলাই সেইকাৰণে সেইটো লৈ গ'ল আৰু।
অহ
মানে সি সৰু গছ হিচাপে লৈ যাব বিচাৰিছে নহ'লে তাৰ গাড়ীত নাযায়। আৰু হাফ লঙৰ লৈকে লৈ যাব ন ইয়াৰ পৰা।
উম উম উম।
সেইটো কাৰণে সেই পিছত আকৌ আহিব বোলে। সি ইয়াতে ক'ৰবাত ঘৰ ভাড়া লৈ আছে ন, মানে কিবা চাকৰি কৰে মানুহটো।
উম উম উম।
এয়া
এ আমাৰ এইটো চাইড আমি এ হেৰি নাচপতি ৰুই থৈছো নাচ পতিবিলাক আমাৰ ভাল নহয় ন। উম মানে
নাচপতিটো একেবাৰে বেয়া নহয় তথাপিও ইমান মানে টেষ্টটো বেয়া হৈ যায় আৰু। আমাৰ ইয়াত নাচপতিটো ইমান মানে টেষ্টটো ভাল নহয় পনীয়া পনীয়া হয়।
উম শ্বিলঙৰ ফালেতো ইমান ধুনীয়াকে নাচপতি বিলাক লাগে।
অঁ সেই সেইবিলাক আপেল নাচপতি এইবিলাক মানে ঠাণ্ডা ঠাইত হোৱা বস্তু। সে গৰম ঠাইত মানে বৰ এটা ভাল নহয়। সেইটো কাৰণে এতিয়া সে হেৰিটো কি কয় সেইকেইটা নিয়াই নাই কোনো বেলেগে দেখিছ নাই। সেইটো কাৰণেতো মই দি দিলো মানুহজন লৈ যাওক
অ আপেল কেইটা যে। এডাল গছ ঘৰতে ৰুব লাগিব বহুত ডাঙৰ হয় না গছডাল?
গছ ডাল অলপ ডাঙৰ হয় ইমানো ডাঙৰ নহয়। উম পিছতে সে ইটো ডাঙৰ হৌতে হৌতে বহুত দিন লাগিব আও সেয়া লেচু গছ বিলাক যেনেকে হৈ যায় সেনেকেই হৈ হৈ গৈ থাকে আৰু। কিন্তু লেচু গছবিলাক যিমান একে জোপোহা হৈ যায় তাতকৈ কমেই হয়। লগাটো কি আৰু সেই তেনেকৈ লাগিব আৰু ন। এডাল এয়া এডাল যদি আমি এবাৰ যদি চালে অঁ আমি যদি এডাল লগাই দিওঁ এতিয়া এই নেক্সট বছৰৰ পৰা লাগিবই। উম সেইকেইটা লাগিবই আৰু এক দুই বছৰ ভিতৰত লাগি যাব গৈ তাৰমানে।
অঁ এডাল লগাই থব লাগিব ঘৰতে। অঁ শুনি আছো। শুনিছা নে?
অঁহ।
অঁহ এডাল ঘৰতে লগাই থৈ দিব লাগিব। লাগি থাকিলেও ভাল লাগিব নহয় তেতিয়া হয়, এডাল ঘৰতে বোলো লগাই থব লাগিব। তেতিয়া লাগি থাকিলেও ভাল লাগিব বোলো আপেল খিনি। কিন্তু মানে কিন্তু লাগনটো মানে মই মানে বহুত বেছি নালাগিব যেন পাই আছো মানে ইয়াৰ কিবা নাৰ্চাৰী এখনৰ যে একভেটাইজ দি আছিলে তাতে লাগি থকা দে দেখিছিলো সিহঁতৰ তাত মানে ম বহুত কমকে লাগি আছে। তেইল মানে মানে যেনেকুৱা। আগত বগৰী চগৰী বিলাক লাগে সেনেকে নাই লাগা বহুত কম হয় আৰু এটা দুটা এনেকে।
নহয় সেইটোৱেই আপেল সেইটোৱেতো কৈ আছোঁ আপেল আপেল চব আপেল। আপেল নালাগিব কিন্তু এই আপেলটো লাগিব।
অ নহয় সেইটো এইটো আপেল বুলিয়ে কৈছিলে।
আমাৰ আমাৰ এইটো আমাৰ এটমছফিয়াৰটোৰ লগত এইটোহে মানে চুইট
উম উম উম উম উম উম
সেইটো কথাটো
এতিয়া এই হেৰি আজি চেন্টাৰলৈ নতুনকে লোৱা পোৱালিকিতা চেন্টাৰত যে হেৰি হৈ আছে নে ৰেগুলাৰ নে নে তিনদিনকে
নতুন কে ষ্টুডেন্ট কিটা যে নতুন ষ্টুডেন্ট কিটা
অ ৰেগুলাৰ
অ তেনেহলে সেইটো চিট সিহঁতৰতো তু চিট সিহঁতক দিব
অ
অ নে সেইকেইটা সেইটো একে পাৰমেনেন্ট হৈ যাব লাগিব অ শুনি আছানে হেল্ল' শুনিছানে নাই নহয় সিহঁতক এতিয়া চিটটোতো একে পাৰ্মেনেণ্ট হেল্ল' শুনিছা হেল্ল'
অ
অঁ সিহঁতৰ বোলো চিটটো এতিয়া এতিয়া পাৰ্মেনেণ্ট কৰি থ'ব লাগিব
অঁ নহয় সিহঁতৰ সেইটো কৰিয়ে দিলো আৰু এই ছোৱালী কেইজনী সেই ছোৱালী দুজনী উঠি যাব সিহঁতে আকৌ বহিব তাত
অ সেয়াই সিহঁতক মানে হেৰি অত দিয়া এবাৰ ত'ত দিয়া এবাৰ কৰি থাকিব নালাগে আৰু অ
নাই সেইটোৱেই সেই দুটাতে পাৰৰ্মেনেন্ট কৰি দিলো আ
অ অ
সে সেই ছোৱালী দুজনী যেতিয়া উঠি যাব অ সেই ছোৱালী কেইজনীক কৈছোৱেই সোনকালে আহিবৰ কাৰণে নহ'লে দেৰি কৰিলে আকৌ বোলো পিছত উঠি দিব লাগিব আৰু বোলো আগতে নাছিলে বোলো সুবিধা পাইছিলা এতিয়া নাপাবা বুলি কৈছো কৈ দিছো মই কালি আৰু তেনেকে হ'লে সিহঁতে বেলেগত বহিব লাগিব আৰু
অ অ বেলেগত তেতিয়া বহিব লাগিব আৰু এই বোৱাৰীজনী মানে কৰ্চটো শেষ কৰি পেলাই তাইক আকৌ একে হেৰি কৰি দিয়া আৰু মানে তাৰ কৰ্চটো শেষ কৰি দিয়াই ভাল আৰু তাই তাইৰ এবছৰ নে ছমাহ আছিলে এই বোৱাৰীজনী যে আহে যে অকমান বুজাই থাকিব লাগে বৰ পুতুককে বুজি নাপায়
তাই সেইকাৰণে শেষে কৰি শেষ কৰি দিও মানে কি তাইক এতিয়া আকৌ প্ৰথমখিনি আকৌ প্ৰেক্টিচ কৰিব দিছোঁ ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট সেইখিনি আকৌ প্ৰেক্টিছ কৰিব দিছোঁ সেইখিনি প্ৰেক্টিছ কৰক আৰু তাইৰ শেষে বুলি কৈছোঁ এ নহ'লে দীঘলীয়া কৰি থাকিবলৈ নাই আৰু তাই চাৰ্টিফিকেটটো এপ্লাই কৰি দিব লাগিব কৰি দিয়া নাই কৰি দিম আ এইবছৰৰ লাষ্ট এই মাহৰ লাষ্টৰ ফালে মানে এই মাহটো কৰিব আৰু তাই
অ অ অ, কৰি দিয়াই ভাল আৰু তেনেকে। নহলে মানে কি হয় এনে চিটটো হেৰি হৈ থাকে ন। বেলেগ এটা ষ্টুডেন্টে আহি যাব লৈ দিব পাৰে সেইটো চিটত।
সি, অ অ, সেইয়াই তাই প্ৰেক্টিচখিনিয়েতো কৰিব লাগিব নহয় অলপমান।
অ অ অ, আকৌ সেই বামুণবড়িৰ ই সি ছোৱালীজনীও নাহা হ'ল এই ল'ৰাটোৰ লগত আহে যে থাকে।
অ অ অ, সিহঁতক ইয়াত হয়তো কোনোবাই কিবা কলে চাগে। হয়, ইহঁত কেইটা ইফাল-সিফাল কৰি থাকে যে তাত। দেৰিলৈকে, গতিকে হয়তো কোনোবাই কিবা ক'লে চাগে সেইকাৰণে ভয় খাই পেলাই সিহঁতে আহা নাই। নহ'লে তাৰ দুদিন আগলৈকে ছোৱালীজনীয়ে নিজে লৈছে। সেই কোৰ্চটো ছমাহৰ পৰা এবছৰীয়া কৰি লৈছে। লৈ পেলাই এ এ এ এ এ এ এ এ এ তাৰপিছত আকৌ তেনেকুৱা হ'ব নালাগে কিবা এটা খেলি-মেলি হৈছে চাগে।
নহয় এতিয়া মাক-বাপেকতো ঘৰৰ পৰাতো ফোন কৰা নাই কোনেও। ওই সিহঁতে কিছে। অ অ অ অ, সিহঁতক মানে আমাৰ ইয়াৰ পৰা এতিয়া ফোন কৰাটো ভাল হ'ব নেকি মাক-বাপে কলেবা ইহঁতে ইমান দিন হ'ল আহা নাই। ক্লাছ কৰিবো এনেকে ক'ব লাগিছিল নেকি?
নালাগে ইহঁতে এই বৰ্তমান লৰা-ছোৱালী এইবিলাক নাহে ভাল।
মানে ঘৰৰ পৰা আহো বুলি ক'লে সিহঁতে গুচি আহিব পায় ন ক্লাছে নকৰিব পাৰে। আহি থাকিব পাই দুইটাত তেনেকে আল অ অ, আৰু এই লগৰ ছোৱালীজনীয়ে একোৱে গম নেপায়।
উম উ উ, গম পালেও নকয় তাই।
অ নকয় মানে আৰু উম উম।
এইফালে আহিলেতো কৰবাত দেখিলোহেঁতেন আৰু এইফালে আহাহেতেনতো কৰ'বাত দেখিলেওহেতেন ন।
অঁ অ অ অ, পিছত কথা পাতি আছো ৰবা কাম কেইটা আছে।
কাম দিয়া হ'ব দিয়া।
উম উম।